অ কি কৰি আছা
এয়া আছিলো এনে বহি তুমি
এই আছো এনেই ঘৰতে বহি পেলাই উ গা ভাল পাইছো বাৰু অলপমান ঠিকঠাক আৰু
বাকী ঘৰত ভালেনে
ভাল ভাল ভাল তোমালোকৰ
আমাৰ ভালেই দিয়া।
অ অ অ। এ এইবাৰ তুমি হেৰি দিয়া নাই? অনলাইন কৰিছা নে নাই? এ এ ডি আৰি ওলাব ধৰ - তাৰ পিছত আহ পুলিচৰ ওলাব।
কৰা হৈছিলে বাৰুতে এ এ ডি আৰি কৰা হোৱা নাই কৰিব লাগিব। এইবাৰ নতুনকে ওলাব নেকি ন?
অ ওলাব পচিশ হাজাৰ নে কিমান হাজাৰ পষ্ট।
অঁ তেতিয়া কৰিব লাগিব।
অ তাত তেতিয়া কৰিব পাৰিম, উম পিছে - নাই এই ওলালে কৰিম আৰু অনলাইন।
কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব মানে প্ৰশ্ন বিলাক?
এ কুৱেশ্যন বুলি ক'লে এনেকুৱা ধৰ আহিব আৰু ধৰ আমাৰ - অসম খনৰ ওপৰতে আহিব ধৰ। অ। আৰু অসমৰ ওপৰত ধৰ কেনেকে অসমৰ হিষ্টৰী বিলাক ধৰ আমাৰ - হেনেকা। অ চাওলুং চুকাফাৰ কিমান বছৰৰ ৰাজত্ব কৰিছিলে?
অঁ।
উম অ সেইবোৰ ধৰা আহিব পাৰে।
তেজপুৰৰ মানে আমাৰ তেজপুৰৰ ভিতৰতো আহিব পাৰে ন?
অ আৰু ধৰ এইটো আহিব পাৰে প্ৰাচীন কালত অসমক কি নামেৰে জনা যায় ধৰ।
কামৰূপ আছিলে নেকি ন? নে প্ৰাগজ্যোতিষপুৰ প্ৰাগজ্যোতিষপুৰ অ।
তাৰ পিছত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন ধৰ। উম চা অ এ অ অ এ চাউলুং চুকাফা আছে।
চুকাফা অ।
উম তাৰ পিছত আৰু আহিব পাৰে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে ধৰ। উম ষোল্লশ ধৰ এসত্তৰ চনত।
অ, তাৰ গুৰি ধৰোতা কোন আছিলে? অঁ সেইবিলাক আহিব পাৰে বাৰুতে।
অ সেই সেইবোৰে আহি থাকে আৰু ধৰ - আহে ইয়ান্দাবুসন্ধী কেতিয়া হৈছিল?
অ অ, অসমৰ ওপৰত বেছিকে আহিব চাগে ন?
অ। সেইবোৰে আহে আৰু ধৰক - বেছি অসমৰ ওপৰত আৰু ধৰ আমাৰ তেজপুৰৰ ওপৰতো আহিব পাৰে ধৰ।
তেজপুৰৰ ওপৰত কেনেকৈ আহিব পাৰিব?
তেজপুৰৰ ওপৰত তোমাৰ যেনেকে ধৰা আমাৰ তেজপুৰৰ -
অগ্নিগড় ওপৰত আহিব পাৰে ন?
অ অগ্নিগড়ৰ ওপৰত আহিব পাৰে ধৰ, অগ্নিগড় আ নামটো ধৰ - মানে হৈছিলে কেনেকে, আৰু ধৰ তেজ তেজপু -
তেজপুৰৰ নামটো কেনেকে হৈছিলে?
উম আৰু ধৰ তেজপুৰ খন ধৰ আমাৰ কেনেকে মানে তেজপুৰৰ নামটো লি - খা হৈছিল ধৰ। তেজৰ নৈ বৈ গৈছিল কাৰণে ধৰ মাত এখন তেজপুৰ -
আৰু মানে আমাৰ শোণিতপুৰখন কিহৰ কাৰণে বিখ্যাত? কি নামেৰে জনা যায় প্ৰেমৰ নগৰী বুলি জনা যায়
অ
তাৰ ওপৰতো আহিব পাৰে কিহৰ কাৰণে হ'ল সেইটো নাম
উম সেইটো আহিব পায় আৰু ধৰ এখ আৰু আহিব পায় শৰাই ঘাটৰ যুদ্ধৰ ওপৰটো আহিব পায় যেনে ধৰ শৰাইঘাটৰ যুদ্ধ অহ অসমৰ ইতিহাসৰ আটাইতকৈ গৌৰৱময় অহ যুদ্ধসমূহৰ ভিতৰত অন্যতম অ এই যুদ্ধ ধৰ ষোল্লশ এসত্তৰ চনত হৈছিলে ধৰ
উম, সেইবিলাক আহিব পাৰে তাৰ ওপৰত আকৌ তাৰ মূল গুৰি ধৰোতা আছিলে আমাৰ লাচিত বৰফুকন।
অ', তেওঁ ধৰ যেনেকে ধৰ অ', যেনেকে ধৰ অ', একে ৰাতিতে ধৰ মোমাইকে গঢ় সাজিব নোৱাৰিলে কাৰণে ধৰ
উম', উ
মোমায়েকক ধৰ কৈ দিলে ন, দেশতকৈ মোমাই ডাঙৰ নহয় বুলি।
অ', আৰু তেওঁতো গোটেই যুদ্ধখন জৰগাৰে কৰিছিলে। অতিপাত জ্বৰ গাৰে লৈ পেলাই তেওঁ সেই যুদ্ধখন কৰিছিলে।
তেওঁৰ নিচিনা ধৰ আমাৰ বিখ্যাত উ অ', মানে যুত ধাৰ আৰু নাই, ধৰ উম সেই
আজিলৈকে ওলোৱা নাই বাৰু এতিয়া আমাৰ অসমত এনেকুৱা।
অ', সেইয়াই অ', সেইয়াই। আৰু অসমত আৰু আমাৰ যেনেক আ যেনেকে ধৰ ইণ্ডিয়াৰ ইণ্ডিয়ান আৰ্মি।
অঁ'।
ইণ্ডিয়ান আৰ্মিৰ ধৰ যুদ্ধ বোৰ বহুত হয় হেৰি হৈছে ন।
মানে ভাৰতৰ বহুত জেগাত হৈছিলে ন, এই যুদ্ধ মানে মোগল সকলেতো বহুত যো মানে ঠাইতে আতংক কৰিছিলে। আক্ৰমণ কৰিছিলে, কিন্তু লাষ্টত গৈ পেলাই মানে আমাৰ অসমখনতে নোৱাৰিলেগে।
অ', আৰু ধৰ' অ', ইণ্ডিয়ান আৰ্মি আমাৰ ধৰ প্ৰথম ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈ হৈছিল ধৰ। অ', ঊনৈছশ সাতচল্লিশ চনৰ উম উ মানে ধৰ কাৰণটো আছিলে জম্মু কাশ্মীৰলৈ সংঘৰ্ষ
অ', কাৰণ জম্মু কাশ্মীৰখন আধা মানে পাকিস্তানত পৰে, আধা ভাৰতত পৰে। বেছি সেইটো কাৰণে মানে পাকিস্তানৰ মানুহবিলাক কিনিব চাই
আৰু ভাৰত আৰু ধৰ চীনৰ ওপৰত যুদ্ধ হৈছিল, ঊনৈশ বাষষ্ঠি চনত ধৰ।
অ', সেয়াও আহিব পাৰে।
অ।
কিন্তু যদি চীনেও প্ৰথম আক্ৰমণ কৰে, তেতিয়াহ'লে আমাৰ এইফালেই পৰিব।
কাৰণ আমাৰ আমাৰ চাইডেই আছে ন চীনখন।
অহ তেজপুৰ অহ আৰু ধৰ উম আৰু ধৰ কাৰ্গিল যুদ্ধ কিমান চনত হৈছিলে ধৰ।
অ তুমি এতিয়া কি পঢ়ি আছা।
মই এতি বি এ টো কৰিম বুলি আছিলো।
অ কিহত লবা মেজৰ।
এ মেজৰ মোৰ সংস্কৃতত আছিলে ধৰ।
অ
সেইবোৰে আৰু আৰু এনেকে আৰু কুইচন আহিব পাৰে ধৰ এইবোৰ ধৰ যেনেকে আহ অপাৰেচন বিজয়ৰ জৰিয়তে আহ ভাৰতীয় সেনাই অ কাৰ্গিল যুদ্ধ হেৰি কৰিছিল ধৰ।
আহ,
উম, আৰু ধৰ আৰু এটা অ আৰু এটা আহিব পাৰে বাংলাদেশ ধৰ, অ কোন চনৰ আহ যুদ্ধৰ ফলত স্বাধীন হৈছিল ধৰ, ঊনৈছশ এসত্তৰ চনত। ঊনৈছশ এসত্তৰ চনৰ ধৰ।
সেইবিলাক আহিব পাৰে অ, তাৰপ পঢ়িব লাগিব।
আৰু ধৰ আমাৰ যেনেকে এই, অপাৰেচন চিন্দুৰতটো হৈছিলে ধৰ,
অঁ অপাৰেচন সিন্ধুৰ ওপৰত বেছি আহিব পাৰে কিন্তু দেই বেছিকে। কাৰণ এইবছৰ এই দুবছৰৰ ভিতৰতে হৈছে ন এইটো।
উম
যোৱা বছৰ হৈ আছে।
সেইটয়ে ধৰ অপাৰচন সিন্ধুৰ ধৰ কোনে নেতৃত্ব কৈছে।
অ আৰু অপাৰচন সিন্ধুৰ নামটো কিয় দিয়া হ'ল।
উম,
সেইবিলাক আহিব পাৰে।
সেইটোয়ে অপাৰেচন চিন্দুৰ কিয় দিছিলে ধৰ,
অ আৰু এইবাৰ আমাৰ ইয়াৰ পৰা বহুতো মানে আহ, এইটো কি বুলি কয়।
ৰকেট বোৰ এৰা হৈছে নহয়।
অ সেইতিয়া অপাৰেচন চিন্দুৰ, অ অপাৰেচন চিন্ধুৰ ধৰ, অ সাত মে দুহেজাৰ পঁচিশ চনত আৰম্ভ কৰা হৈছিল সামৰিক অভিযান।
আহ,
উম, এ আহিব পাৰে অপাৰেচন সিন্দুৰ কেতিয়া আৰম্ভ হৈছিল দুহেজাৰ পঁচিশ চনত, অ পাৰ্চত হিন্দু ধৰ কোন ঘটনাৰ পিছত আৰম্ভ হৈছিল ধৰ। এইটো বা পেহেলগামৰ সন্তাসবাদীৰ ওপৰত ধৰ,
এইবিলাক আহিব পাৰে বাৰু তে দুহেজ কি সাত, মি দুহেজাৰ পঁচিছৰ পৰা বাইছ এপ্ৰিল দুহেজাৰ পঁচিছলৈকে হৈছিলে ন এইটো।
অ সেইটোৱে অ। আৰু এনেকে বহুতো উ বহুতো আছে তো আমাৰ ইণ্ডিয়ান আৰ্মিৰ
হা হা
এনেকে বহুতো যুদ্ধবোৰ আছে ন আমাৰ ইণ্ডিয়ান আৰ্মি কৰিছে
অ আৰু মানে এইবাৰতো অ অপাৰেচন চিধত বহুতো ছোৱালী মানে ছোৱালী মানুহ আৰু মাইকী মানুহোতো লাগিছে।
অ মহিলা অ মান অপাৰেচন চিন ধৰে মহিলা দুজনীৰ
বহুতো মহিলাৰ সংযোগ মূল উদ্দেশ্যকেইটা কি আছিলে নো
কি কয়
অ মানে অপাৰেচন সিন্ধুৰ মূল উদ্দেশ্যকেইটা
অ পাচন চিন্ধুৰ মূল উদ্দেশ্য বুলি কলে ধৰ যেনেকে পেহেলগামত যোনটো সান্ত্ৰস সন্ত্ৰাসবাদী ধৰ আক্ৰমণ কৰিছিলে ন
অ তাৰপিছত আৰু সীমান্ত পাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধৰ কাৰণেও কৰিছিলে।
উম সেইবোৰে আৰু সেইবোৰে আৰু ধৰ। উম পিছে তুমি ভাত পানী খালা নে নাই?
নাই ভাত বনাব গৈছে তোমালোক বনালে?
নাই এ বনাই আছে। মাই এ আজি উম গাহৰি অকণ আনিছিলো।
অ
অ সেই গা বেয়া কাৰনে গাহৰী একনকে আনিছো সেনেকে
ঠিকে আছে
উম তাৰপিছত ধৰ নানে আৰু গাহৰিকে খাওঁ খাওঁ নেকি ঠিক নাই।
উম চাবা বেছিকে আকৌ গৰম সোমাই গ'লে দিগদাৰ হ'ব।
উ মইতো এই নাই বইল গাহৰিকে বনাও নেকি আৰু চিকেন আনিছিলো ধৰ
অ পাৰিলে পাৰ খোৱা।
অ পাৰ ন অ পাৰ ন অ আফ- আৰু ধৰ তেনেকে পাৰ খালেও ভাল এই গৰমত।
অ সেইটো নহয় মানে গৰমৰ নহয় তোমাৰ জ্বৰ, চৰ্দি হৈ আছে যে
অ সেইটো অ হলো আও সেটোৱে পিছে তোমাৰ এই দোকানৰ বিজনেচটো কেনেকুৱা চলি আছে
মোৰ ঠিক ঠাক চলি আছে আৰু সৰু সুৰা দোকান।
অ আচ্ছা সৰু সুৰা ন কি কি মোৰ ঠিকে চলি আছে মোৰ এই চাহ বাগিছা দোকান আছিলে
অ
অ
মাজতে কিবা গাড়ী লোৱাও শুনিছিলো নহয়।
অ এই সৰু সুৰাকো টেক্টৰ সাতখন মান লৈছিলো।
অ
উ মানে এতিয়া ধৰ খেতিৰ চিজন ন
অ এতিয়া সেইবিলাকৰ কাম বেছিকে আহিব বাৰতে
অ আৰু ধৰ সেই ধান কটা যোনটো মেচিন ওলাইছে ন সেইটো ধৰে এইখন
সেইটো ধৰ ট্ৰেক্টৰতে থাকে।
উম' তেওঁ কৰি থাকে।
অঁ
এটো ভাল হ'ব ন, ললে
কি গ্ৰীষ্মকালীন ক'ৰবাত গৈছা নাই ফুৰিবলে? নে নাই যোৱা?
গ্ৰীষ্মকালীন বন্ধত মানে, কতো ফুৰিবলৈ লোৱা নাই বৰ্তমান।
অঁ
যাম, যাম বুলি ভাবি আছোঁ। এ তুমি এই আমাৰ এনে তেজপুৰ এনেকুৱা অগ্নিগড় আছে নহ, তালো যাব পাৰোঁ।
এনেই দূৰলে যোৱা কথা ভবা নাই?
অ দূৰলে জা'নো, এই দাৰ্জিলিং যাম নেকি। তুমি যাবা নেকি?
ময়ো যোৱা কথা ভাবি আছোঁ, জা'নো ক'লৈ যোৱা হয়।
অ আচ্ছা, উ তালে যাব পাৰি। উ, অ সেনো তালে যাব পাৰি, উ বাজেটটো ইমান বেছি নহয়।
তাকে
অ ওলালে কবা, আমাৰ ধৰ
অঁহ কম। সেনেকে আজিকালি যাব ভয়ে লাগে, জানা। য'তে-ততে বানপানী হ'ব লৈছে যে
অ হেন টো হয় বাৰু, উম' উম হয় বাৰু, আৰু সো মই এতিয়া হেৰি কৰি আছিলোঁ, আমাৰ বি অ মানে, লোকেল মাছলি বিজনেছ এটা কৰিবলৈ ভাবি আছোঁ।
অ মোৰ সেয়াই আৰু, উম' ঘৰতে দোকান-চোকান আছে। তাতে আকৌ মায়েও সেয়া আচাৰৰ ব্যৱসায় কৰে।
উম'